অ।
এই এনে আছোঁ মই এতিয়া অ। পৰিয়া সময়ত এনেই আছোঁ আৰু ঘৰতে।
আচ্ছা ডিনাৰ কিবা লাঞ্চ কৰিলা।
হা অ লাঞ্চ কৰিলো।
আচ্ছা আচ্ছা ঠিকে আছে। অ পিছে এতিয়া মানে ঘৰত অকলে এনেই মানে ক'ব গ'লে এনেই আছে আৰু।
এনেই আছো।
আচ্ছা ক'তো লাই চলাই যোৱা নাই।
নাই নাই আজি মানে যোৱা একো এনেকুৱা মানে প্লেন নাই আৰু।
অ অ বুজিছো বুজিছো। মানে ক'ব গ'লে এতিয়াতো ব ব বন্ধ চাগে তোমাৰ।
হয় হয় বন্ধ চলি আছে।
অ বন্ধ ন আচ্ছা আচ্ছা এই মই মোৰো বন্ধ কব গলে। অ কি কৰিম বুলো। ঘৰত এনেই আছো ক'ব গ'লে ময়ো মানে অলপমান ভাবি আছিলো কৰ'বাত ওলাই চলাই যোৱাৰ কাৰণে।
আতচ্ছা মই এই গৈছিলো যোৱা পৰহি এনে। ও ওচৰতে অকমান অ মানে আৰু মানে আমাৰ মানে বন্ধ চলি আছিল আৰু মানে ঘৰত। থাকি থাকি কেনেও কি কয় আমনি লাগিছিলে হয় সেইটো কাৰণে অকমান মানে ভাবিলো এনেই অকমান যাও
আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে দিয়া অ ঠিকে আছে অকমান গলে ফুৰি চুৰিও ভাল লাগিব মাইনটো ফ্ৰেচ লাগে আৰু ঘূৰা ফুৰা কৰিব লাগে আচলতে মানে ক'ব এনিটাইম কাম কাম সনেকুৱা মানে ক'বলে স্কুল কাম পঢ়া সনে কেনেকৈ থাকিলে নহয় ন কাৰণ জেগাবিলাক চাব লাগে এক্সপিৰিয়েঞ্চ পাই আৰু হম পিছে তুমি ক'ব গ'লে এতিয়া মানে ক'তো সেনেকে মানে লাইক ফ্ৰেন চেন্সৰ লগত গৈছানে নাই পিছে এতিয়া যে যোৱা বুলি কলা অকলে গ'লা নে কি
নাই নাই আমি মানে ফ্ৰেণ্জৰ লগতে গৈছিলো আৰু লগৰ কেইজন মান আমি হয় এই লগৰ কেইজন মানে আমি মানে ভাবি আছিলো বহুত দিনৰ পৰা যে এনেকে কৰ'বাত যাও বা বা জতে হেৰি হয় আৰু এই টু তিয়াই মানে আৰু গ আমি এতিয়া ঘৰত থাকিলেও কাৰোবাৰ মানে কাম থাকেই আৰু কিবা নহয় কিবা সেইটো কাৰণে আমাৰ হঠাতে সকলোৰে দিনটো মানে আমি মানে ফ্ৰী আছিলো
অ আচ্ছা
অ সেইটো কাৰণে ভাবিলো যে যিয় যোৱা হওঁক আকৌ বাৰ চবেই অ চবে হেৰি হওঁ নে নহক আৰু মানে এনেকে ঘৰত বহি বহি কেনে থকাতকে অকমান বাহিৰত গ'লেও মানে মনটো ভাল লাগি যায় বা এটা উম নতুন হেৰি এটা হয় আৰু উম
যাব লাগে ক'ব গ'লে ফুৰা ঘুৰা কৰিলে মানে মানে একচুউলি মানে তেনেকুৱা হঠাৎ প্লেন হোৱাটো বেছি ভাল লাগে যেনেকুৱা হঠাৎ প্লেন হলে ন বেছি ভাল লাগে তুমি দিনতটো মানে কব গলে একো মানে যদি কিবা এটা মানে প্লেন কৰা আৰু প্লেন কৰিলে মানে ভাবি থকা যায় নো কেতিয়া আহিব দিনটো কেতিয়া আহিব দিনটো বা ক'ব গলে হেদেক হৈ থাকে ন এটা ক'ব গ'লে এইটো এইটো হব নে নাই কিবা যদি উল্টা উল্টা হয় ভালে ভালে যাই পাও নে নাই। এটা যদি হঠাৎ ওৱান আৱাৰ মানে এক ঘন্টা আগত যদি এটা মানে প্লেন এটা হৈ যায়। যে এনেকে এনেকা চব ফ্ৰী আছে নেকি সুধিলে কোনবাই ৰেনদোমলি সেইটো বেছি ভাল লাগে কব গলে তেনেকে যোৱাটো কব গলে তেনেকে কাৰ কাৰণ মানে ক'ব গ'লে এ লাইক আচানক বস্তুতটো হৈ যায় ন।
হয় চডেনলি মানে বস্তুটো হয়।
এক্সাইটিঙ লাগে গা -
হয় আৰু মানে এ মানে প্লেনিংটো ইমান এটা মানে প্ৰপাৰ নহয় খালি আমি জানো যে এইটো জাগাত যাম তাৰে পিছত তাতে যি পাওঁ আৰু সেই
অ সেইটো কৰি ল'ম আৰু ক'ব গ'লে সেইটোয়ে আৰু সেনেকুৱা আৰু উম উম আৰু ক'ব গ'লে আমাৰ চিটিতটো এতিয়া ক'ব গ'লে ফুৰা চুৰা এনেকুৱা জাগা ক'ব গ'লে অকল কেফেজ বিলাক আছে হে কেফেজ ইছ মক সেইবিলাকে হৈছে চিটিৰ কথা মানে ক'ব গ'লে ঘুৰিব ফুৰিব কাৰণে অকল মানে কেফে আৰু ম'ল বিলাকে হৈছে আৰু কেফে আৰু মল আমাৰ ক'ব গলে লাইক মানে যদি আমাৰ কেফেজ আৰু ম'লৰ এইবিলাকৰ জেগাত মানে ক'ব গ'লে ক'ৰবাত ধুনীয়া লাইক অলমান নেচাৰেল জাগা থাকিল হয়। স্পট থাকিলে হয় তেতিয়া বেছি ভাল লাগে আৰু এতিয়া বাহিৰ মানে দূৰ দূৰ যাব নালাগে এতিয়া আমি যদি এ চিটিৰ পৰা বাহিৰত যাব লাগে মিনিমাম হাণ্ড্ৰেড কিলোমিটাৰ যাব লাগিব বাহিৰত তেতিয়াহে যাই পোৱা এনে মানে সেনেকুৱা মানে ক'ব গ'লে উম বেলেগ এটা ষ্টেটত যাই কেনে মানে ক'ব গ'লে চাব লাগে আৰু
হয়, হয়।
এতিয়া চিটিত ক'ব গ'লে যদি ঘূৰা কেফে ম'ল মুভি হ'ল
হয়
ক'ব গলে তেনেকুৱা আৰু ক'ব গ'লে আৰু আজি সেটো ক'ব গ'লে মানে এইটো বেছি হৈছে আজিকালিতো এই ট্ৰেণ্ড ন কেফে এই বিলাকৰ কেফেত যোৱা খাই কেফেত যাই কেনে বা ট্ৰেইন আৰু ইবিলাক আৰু। পাৰ্টি চাৰ্টি কৰে এইবিলাকতো আজিকালি ট্ৰেণ্ড বনি গৈছে এটা অ' অ', সেনেকুৱা আৰু সেনেকুৱাই ক'ব গ'লে এনেকুৱা আৰু মই ভাবিছিলোঁ মানে কি কয় মইতো ৰিচেণ্টলি মানে বাহিৰত গ'লো ক'ব গ'লে বাহিৰত ফুৰি চুৰি আহিলো অলপমান যাই কেনে মানে বাহিৰত ফুৰিব যাই কেনে লাইক মানে বহুত কিবা কিবি জানিলো বাহিৰৰ মানুহ বিলাকে কি খায় কি নাখায়
আৰু বাহিৰৰ মানুহ বিলাক ক'ব গ'লে আ আমাৰ চিটিৰ মানুহতকে অলপমান অ', বেছি এক্টিভ মানে ক'ব গলে সিহঁতে ৰাতিপুৱাই ৰাতিপুৱা উঠি চব কাম খিনি কৰি কেনে তাৰ পিছত মানে ক'ব গ'লে দুপৰীয়া চব বন্ধ ৰাখে দুপৰীয়া এটা মানে কিছুমান দোকান বন্ধ থাকে আৰু থাকি কেনে একদম একজেক্ট টাইমত খুলিব একজেক্ট টাইম খুলিব নহয় পুৰা ভিৰ সেনেকুৱা মানে কব এটা টাইমত খোলে এটা টাইমত বন্ধ কৰে সেইখিনি কোনো সেইখিনি টাইমত কোনো নাহে আৰু ডিষ্টাৰ্ব নকৰে কোনো
হয় মানে এটা মানে ৱে আছে আৰু লাইফ ষ্টাইলৰ মানে
অ'। এটাতো ৱে আছে ক'ব গ'লে আৰু মানে বাহিৰত গ'লে মানে শিকা কথাবিলাক জানা যায় যে মানে কি চলি আছে দেশখনত বা কেনেকুৱা কি পৰিস্থিতি এনেুৱা জানা যায় আৰু জানা যায় বাহিৰৰ জেগাতো
আৰু মানে এটা মানে এনেকে কৰ'বাত যদি যোৱা হয় তাৰে সেই নতুন জাগা যদি আমি এনেকে যাও ক'বাত ফুৰিবলে তাৰে অভিজ্ঞতা এটাও পোৱা হয় যে কেনেকুৱা ধৰণৰ জাগা হয়, হয়। ৰাস্তা দি আমি আমাৰ যোনটো যা যাত্ৰা হয় সেই যাত্ৰাত আমি বিভিন্ন মানুহকো লগ পাওঁ অ', তেওঁলোকৰ লগত কথা পাতি কেনে আমি মানে এটা মানে ছ'চিয়েল লাইফ এটা আমি পাওঁ আৰু।
সেইটোয়ে মানে মানুহৰ লগত ইণ্টাৰেক্ট কৰিব জানা হয় ন। টিয়া কাৰণ টোম আমি যোনটো লেংগুৱেজ কওঁ বাহিৰত সেইটো লেংগুৱেজ নকয় ন চবৰে বেলেগ বেলেগ লেংগুৱেজ মানুহৰ লগত অচিনাকি মানু মানুহৰ লগত কি কয় মানে সে হ'ব যাব লাগিব মানে ক'ব হলে কি হ'ব যাব লাগিব ভালকে কথা পাতিব জানিব লাগিব মুহুৱাব জানিব লাগিব সেইটো হেল্প কৰে আৰু কিন্তু ট্ৰেভেলিং মোৰ মতে ট্ৰেভেলিং টো ক'ব গ'লে বহুত মানে এটা লাইক ভাল মানে ৱে হয় মানুহৰ লগত চিনাকি হো ৱা আৰু মানে কি কব গলে যদি কি কয় মানে ট্ৰেভেল কৰিলে ন তুমি যদি বেলেগ বেলেগ জাগাত ট্ৰেভেল কৰা এটা সৰু এজতে জানি জানিব পাৰিবা যে মানে ক'ব গ'লে মানে আগত জাই কেনে লাইফট হেল্প হয় তুমি যদি কিবা মানে কৰিব বিচৰা যদি বিজনেছ কৰিব বিচ বিজনেছত বহুত হেল্প হয়, তুমি যদি মানে কব গলে বেলেগে কৰিব বিচাৰে মানে চব ৱেত আৰু ক'ব গ'লে স্পেচিয়েলি বিজনেছৰ কাৰণে বেছি ভাল কাৰণ তুমি মানে বাহিৰত যাই কেনে বেলেগ বেলেগ ধৰণৰ বিজনেছ দেখা পাবা, অ মো বহুত বেলেগ বেলেগ ধৰণৰ বিজনেচ দেখ এতিয়া আমাৰ ক'ব গ'লে মই বাহিৰত যে গলোঁ তাতে এটা সিহঁতৰ ক'ব গ'লে ষ্টেটৰে আমাৰ ষ্টেটৰ ৰে ক'ব গ'লে এ ক'ব গ'লে বহুত কিবা-কিবি আছে যেনেকে মুগা আছে মুগা-চুগা আছে ন আমাৰ ষ্টেটৰ চ' বেলেগ ষ্টেটত মানে কি হ'ল মই যে মই যে কলো বাহিৰত যোৱা বুলি সিহঁতৰ কব গলে সিহঁতৰ এটাই তাতে মানে মাৰ্কেট এৰিয়া হা বহুত ডাঙৰ মাৰ্কেট এৰিয়া তাতে মাৰ্কেট এৰিয়াত সিহঁতৰ কি হয় সিহঁতৰ নিজৰে এটা কোম্পেনী অকে এটা কম্পেনী আছে সেইটো আনপপুলাৰ কম্পেনী হয় অকে কিন্তু সিহঁতে নিজৰ মানে কব গলে নিজৰ মানে ক'ব গ'লে ষ্টেটৰ কম্পেনী বুলি মানুহ বিলাকে সেইটো কম্পেনী বস্তুয়ে কিনে আৰু সেইটো সেইটো কম্পেনীৰ বস্তু বেয়া হ'ব সেইটোও নহয় সেইটো কম্পেনীৰ বস্তুবিলাক ন একদম মানে অৰিজিনেল লেডাৰ দি বনোৱা হয় অৰিজিনেল লেদৰ কোৱালিটি মেৰিয়েল হয় কম বস্তু কম, সস্তাৰ পৰা মানে একদম মানে দামী দামী বস্তু লৈকে আছে আৰু মানে কব গলে এতিয়া কব গলে সেইটো হয় যে বাহিৰৰ মানুহ বিলাকে নিজৰ মানে যোনটো মানে মানে নিজৰ যোনটো মানে চিটিৰ বা কি কয় কম্পেনী বা ক'ব গ'লে যোনটো নিজৰ অৰিজিনেল কম্পেনী হয় ক'ব গলে নিজৰ ষ্টেটৰ সিহঁতে মানে ৰাইজ কৰে মানে সিহঁতে সেনেকুৱা নাই যে এ নাই ভাল কম্পেনী হয় নে, বেয়া কম্পেনী সেনেকুৱা নহয় সিহঁতৰ ক'ব গ'লে মানে বস্তু বিলাক মানে সিহঁতে কি কয় এ মানে একুৱাৰ কৰে আৰু কথাবিলাক মানে ক'ব গলে একুৱাৰ কৰ মানে নিজৰ বুলি ভাবি কেনে চব বস্তু কিনে সিহঁতে তাতে কিন্তু আমাৰ ষ্টেটত এইেটো নাই ক'ব গ'লে এইটো আমাৰ ষ্টেটত নাই এই নতুনকে দিছে সেনেকুৱা এনেকুৱা সেইটো এটা ভাল বাহিৰৰ মানুহ সেই টো এটা ভাল নিজৰ যোনটো মানে দেশৰ মানে নিজৰ যোনটো ষ্টেটৰ মানে বস টো হয় সেইটো একদম সেইটো কম্পেনী হয় সিটো মানে এ কব গ'লে বহুত উঠাই দিয়ে সিহঁতে সেইটো বস্তুৱে চাপৰ্ট কৰে বহুত চাপৰ্টিভ হয়। অ সহায় কৰে সিহঁতক বহুত চাপৰ্ট বস্তুবিলাক আৰু বহুত ভিৰ, হম আৰু বহুত ডাঙৰ ম এইখন না দুখন তিনখন দকান আছিলে আগতে বোলে তাৰ পিছত সেইটোখন যাই কিনে এতিয়া মল এটা হৈ গৈছে পুৰা মানে ক'ব গ'লে মলে কব কব গলে মানে বহুত ডাঙৰ তেনেকুৱা তেনেকুৱা হব লাগে আৰু মানে ট্ৰভেলিঙৰ থ্ৰু দি মানে বহুত কিবা কিবি জানা যায় মানুহৰ লগত চিনাকি হ'ব জানা যায়, তোম বেহিৰৰ দেশ এখনত আৰু আমি-আমাৰ নিজৰ কি কয় চিটিত কি চলি আছে সেইখিনিতো সদায় দেখাই পাই থাকো কিন্তু বাহিৰত কি চলি আছে সেইটোও জানিব লাগে।
হেইত
বাহিৰৰ মানুহ বিলাকে কেনেকে খাই কে কি কৰে কেনেকুৱা কি লাইফ ষ্টাইল। কাৰণ অ' ঘূৰিলে ফুৰিলেহে মানে আছ
মানে হয় আৰু মানে বহুত বস্ টো বিলাক আমি শি শি শিকিবও পাৰো যি যেতিয়া আমি মানে বাহিৰত যাও মানে বেলেগ মানুহৰ লাইফ ষ্টাইলৰ পুৰা বেলেকৰ অ', যেনেকে জীৱন যাপনৰ যোনটো মানে প্ৰক্ৰিয়া সেই
অ',
মি আমাৰ জীৱনত মানে জ্ঞান মানে লা-লাভ কৰিব পাৰো আমাৰ নিজৰ জীৱনটো মানে আৰু ভাল কৈ
ভাল কৰি তুলিব পাৰো সেইটোয়ে ভাল কৰি তুলিব পাৰো কাৰণ সিহ টে যি কৰি আছে সেইটোৰ দ্বাৰা আমি যদি সিহঁতে কিবা এটা ভুলো কৰি আছে আমি গম পাম যে অ'এইটো ভুল আমি কৰা নাই।
হয়, হয়, আৰু হয়, হয়।
সেইটোৱে আৰু সেইকাৰণে মানে ট্ৰেভেল কৰিব লাগে আৰু সেইটোয়ে। ট্ৰেভেল কৰিব লাগে, দিয়া পিছে ঠিক আছে হ'ব দিয়া ৰাখিছো।